হেল্ল'
অ এই ফোন কথা পাতি থাকোতে কাটিয়ে গ'ল ৰবা, দিয়া কোৱা। উম।
পিছে কি বনালে আজি?
বনালো হেৰি এই মানে চিকেন আনিছিলে। মাইনাই তাকে শুকানকে ভাজি বনালো আৰু দিনৰ দালি আছে।
অ।
সেইখিনি থৈছো আৰু ভাত
ইমান সোনকালে হ'ল নে?
অ হ'ল মানে কি বাবু শুব যে সোনকালে শুব আৰু মোৰো অলপ গাতো ভাল নহয় কালি মানে টেঙাৰ আঞ্জা খাই চৰ্দি লাগিল।
অ অ।
চৰ্দি লাগা দেখা পাই মই মানে একদম মানে বোলো সোনকাল বনাই চনাই দিও সোমা আৰু এ এটা কথা তোমালোকৰ কালি গোটৰ হেৰি মাতিছে নে য়োগা?
অ অ ৰাতিপুৱা পাঁচটা পাঁচটা বাজাতে।
তাতে যাব লাগিব বোলে।
তাকেতো এতিয়া কি কৰো চাও ৰবাচোন খাই উঠ বিছনাৰ পৰা উঠিব পাৰো না নৰো বা।
মোৰতো শাৰীয়ে নাপাওচোন ৰাতিপুৱা।
যাব না আপুনিও?
যাম যাম, তাকে ড্ৰেছ দিছে নহয়।
বগা কুৰ্তা আৰু কিবা বগা লেগিনছ নহলে হব প্লাজো মুঠতে বগা লং পেন্ট বগা কুৰ্তা আৰু এইখন এইয়া মানে কি এইখন নিজে লৈ যাব লাগিব মানে যোনখন এই কি বুলি কয় কাৰ্পেট নেট খন বা বিচনা চাদৰ এতিয়া আমাৰ বা হয় ক'ত? মানে দুৰ্গা মন্দিৰত হোৱা কথা আছিল দুৰ্গা মন্দিৰতো ওখুৰা মোখুৰা জেগা খিনি। তাতেনো কেনেকাে সম্ভৱ হ'ব য়োগা কৰা।
হে।
এতিয়া চাউ কলাক্ষেত্ৰতে হয় নেকি।
অ ভাল হ'ব কলাক্ষেত্ৰত হলে কিন্তু আহল বহল ঠাই ন।
উম কলাক্ষেত্ৰৰ ফিল্ডখন যে হয় বিহু মাৰা তাতে হলে ভাল আৰু সমান।
ভাল হব উম ধুনীয়া আহল বহল আমাৰচোন।
দূৰ্গা মন্দিৰত আৰু আমি বাৰু সৰু সৰু ক্ষিণ মিন আমাক টেনচন নাই শকত শকত মাইকী কেইটা, চোন পৰি যাব।
অ বহুত মানে জাগাখিনি এঢলীয়া।
উম
এঢলিয়া সেইকাৰণে। আমাক আকৌ ঠাই বাছনি কৰি দিলে এই গণেশ মন্দিৰৰ ফিল্ডখনত।
গ অ গণেশ মন্দিৰত যদি ভালে দেখোন সহজ।
অ অ তাকে এই ফোন অলপ আগতে ফোন কৰিলে। তাকে মই বোলো যাম। হেৰি পিছে তোমালোকে গৰম বন্ধত ফুৰিব যোৱা প্লেন এটা কৰা ক'ত যোৱা।
উম', শ্বিলঙে যোৱা উ যাবৰ কাৰণে মন আছিল।
উম', শ্বিলং গলে তো বাৰু বেছি খিনি মানুহে লগত নাযাব।
বেছি খিনিতো নাযায় মানে এনেও মানে বেছি মানুহৰ লগত যায় মানে, যিহেতু এতিয়া যোৱা মানে কি একদিন বা দুদিন টো। থাকি কেনে ফুৰি চুৰি আহাই ভাল কিন্তু, সেনেকেতো আৰু চবে নাযায় নহয়। এতিয়া বি অ, খুব বেছি দুটা বা তিনটা ফেমিলি হলে ভাল আৰু,
উ', এতিয়া দুটা ফেমিলি গলে কি গাড়ী লৈ গ'লে ভাল হ'ব।
এইয়া এই এনেকুৱাই আৰু এই কেইখন কি বুলি বা কয়। এ', ধৰক আপ এনেকুৱা আৰু আপোনালোকৰ দৰে।
অ', চাৰিচকীয়া কিন্তু চাৰিচকীয়া মানে ললে ধৰা ছেভেন চিটাৰ মান হব লাগিব।
অ', সেনেকুৱাইে হব লাগিব।
অ', চছেভেন চিটাৰ হলে ধৰা আমাৰে মানুহ ধৰা চাৰিটা তোমালোকৰ তিনিটা।
উম',
সেনেকুৱা ছেভেন চিটাৰ হলে ভাল ছেভেন চিটাৰে কিমান মান মানে হেৰি ল'ব বা পইচা।
গম নাপাও। কিমান বা হয়। এই মোক সিদিনাখনে আমাৰ, উ', লাষ্ট পৰীক্ষা দিনাখনে নিতুও কৈছিল। ব'ল যাও
অ', নিতু কো ল নিতুৰ হাজবেণ্ডে কিন্তু, তাত গৈ থাকে ন
উম', গৈতো গৈ থাক। আমাৰো কৈ থাকে। এতিয়া নিতো কৈছে কি মানে ওলা কময় বোলো। মই তটো কলে নহব দেউতাকেও ক'ব লাগিব কি কয়। মই আৰু কৈছো উম', কৈছো চাওঁ দেচোন গৰম বন্ধ দিয়ক ময়ো সুধি চাওঁ দে।
অ', আলোচনাত কৰিবা চোন গ'লে আমিও গ'লো হয়, মানে কি আমাৰো ধৰা গাড়ী আছে, লৈ যাব। কাৰণে ঘৰতে। নিতুহঁতৰো আছে। তোমালোকৰো আছে হয়নে। কিন্তু, আমাৰ এওঁ কি হয়। তাত শ্বিলঙত মানে গাড়ী নচলাই চলাব নোখোজে।
অ',
এই আমাৰ সমান ৰ'দতহে চলাব খোজে সেইটোৱে মেইন প্ৰব্লেম
কিন্তু, আমাৰ খন আকৌ যে শ্বিলঙৰ ফালে সোমাব সোমাব সিহঁতে মানে পাৰ্মিশন নিদিয়ে। আমাৰ যে অৰুণাচলৰ অৰুণাচল ৰেজিষ্টাৰ যে,
অ', সেইকাৰণে নিদিয়ে ন অ, আমাকো আমাৰ আমাৰ আমাক দিব চাগে ন
আপোনালোকৰ খন দিব মানে আমাৰ সেইটো অসমৰে গাড়ী ন অসমৰে ৰেজিষ্টাৰ আমাৰ খন আৰু অৰুণাচলৰ ৰেজিষ্টাৰ আছে। যে যেনে এতিয়া আমাৰ অসমৰ নহয়। এখন শ্বিলং টিলং নাই আমাৰ এইখন অৰুণাচলৰ ৰেজিষ্টাৰ
হয় নেকি?
আৰু এতিয়া মই আমি গাঁৱত গ'লে লতিবাৰীত যদি যাও তামোুলপুৰৰ ফালেও এইখন গাড়ী মানে কি সম্ভৱ নহয়।
এলাও নিদিয়ে ন মানে এনে চেকিঙত ধৰিলে ধৰে আৰু
অ', চেকিঙত ধৰিলে ধৰে। এইখন কাৰণ অৰুণাচলৰ ৰেজিষ্টাৰ যে, সেইফালে আৰু প্ৰব্লেম নাই, আৰু এতিয়া আমাৰ অসমৰ গাড়ী কেইখন অৰুণাচলত গ'লে অলপ প্ৰব্লেম হয়। কিন্তু, আমাৰ মানে এতিয়া টেনচন নাই, মানে মানে যত-যত মানে এয়া ফাইন বহে তেতিয়া মানে ডাইৰেক্ট যাব দিয়ে। তাৰে ৰে
অ তাৰে ৰেজিষ্টাৰ যে আমাৰ গাড়ীখনৰ আগত থ্ৰী ষ্টেট পাৰ্মিট আছিলে
অ
কি আছিল থ্ৰী ষ্টেট বুলি ক'লে অসম তোমাৰ আৰু কিবা অৰুণাচ হ'ল আৰু এইখন আছিল সেইখন মই নাজানো মুঠতে থ্ৰী ষ্টেট আছিল কিন্তু আমাৰ ক'তোৱেই নাযায় অসমৰ বাহিৰত
অহ
অ সেনেকুৱা থ্ৰী ষ্টেট পাৰ্মিটৰে মানে পইচাটো লৈ লৈছে টেক্সটো
উম
তাকে এতিয়া মানে গ'লে কাৰোবাৰ ভাড়া ল'লেও যাম আৰু মানে যাব মন যায় আছে
অ পাৰি এনেকে নিতো ত আৰু নীতু তৰ গাড়ীখন বা আৰু কিমান জন মানহ মানুহ ধৰে
নাই নীতুৰ হাজবেণ্ডে মানে আৰু এখন থিক কৰি ল'ব পাৰে আমি পাৰ পাৰ্চন হিচাপেও পইচা দিব পাৰিম ন
অ
অ হেনেকে তই কিবা এটা দি
আছেই সিহঁত ত এতিয়া গাড়ী চলোৱা মানুহ সিহঁতৰ টেনচন নাই যে যিখন গাড়ী যি লাগে বুলি কয় তাকে দিব পাৰে কিন্তু এতিয়া উম কন্টেক আছে এতিয়া মানে চাওচোন সময়ত কি হয় এতিয়াবা আমাৰ এও কি কয়
অ সেইটোয়ে আমাৰো বাৰু ইহঁতে
সতে ঘুৰি ফুৰে সিহঁতেতো সব জেগাই চিনি পায় কিন্তু আমিহে আমি পাকঘৰ ঘৰ পাকঘৰ ঘৰ সেনেকে থাকোতে যায়
যে আমাৰ মন গ'লে সিহঁতে অলপ মানে যাব কাৰণে ইচ্ছা কৰিলে ভাল দেচোন কাৰণ সিহত গৈয়ে থাকে আমি নাযাও নহয়
অ
কামৰ ক্ষেত্ৰত যায় বা এনেও যায় লগৰ লগত বোলো যে প্লেন হৈ গ'ল পুতুককে গুচি যায় আৰু
উম মোৰটো গেংটক যোৱা হে ইচ্ছা আছিল আমাৰ উম মানে কি আজি দুই বছৰ আগতে দেউতাকে গৈছিল নহয় গেংটক ইমান ধুনীয়া জাগা তাৰ মানে এই তাৰে পিছতেটো তাৱাং লাইনত গাড়ী চলোৱা হ'ল
অ গম পাও গম পাও ফটো দেখিছিলো তো এই ইহঁতে ৰিংকু হতো যাই থাকে নহয় বহুত
উম সেইখিনি জেগা তাৰ মানে ইমান ধুনীয়া লাগে যায় তাৰে মানে ঘৰ বিলাক বেলেগ বেলেগ ডিজাইনত থাকে ন
উম উম আৰু মানে কি প্ৰাকৃতিক মানে সৌন্দৰ্য বেলেগ একদম তাৰে ন বাপৰে আৰু বৰফ যেতিয়া পৰে একদম বগা হৈ থাকে
আৰু অলপ গলে আকৌ হেৰি পাই নহয় এইখিনি জেগা কি বুলি কয় বৰফ থকা জেগা আমাৰ এইয়া কি বুলি বা কৈছিল মনত নাই এতিয়া ভাল কৰি মানে সেইখিনিতো বৰফ চৰফ পাই আৰু অলপ গলে
উম উম উম অ অ উম
এতিয়া পইচা মানে কি মটামুটি উম সেইফালে যদি যাও উ মানে এটা ফেমিলিৰ পোন্ধৰ হাজাৰ বিশ হাজাৰ মান হলে আৰামত থাকি ঘূৰি ফুৰি খাই ধুনীয়াকে ঘূৰি আহিব পৰা মানে হয় আৰু
অ ভালেই ইমান খিনিটো লাগিবই দেচোন উম আৰু বছৰত এবাৰ সেনেকে সেইখিনি অ', বছৰত ইমান খিনি খৰচ কৰি যাব পাৰি। উম, তাকে মই এইবাৰ কৈছো কৈছো এইবাৰ কিন্তু যাবই লাগিব কাৰণ কি আগতে বাবু সৰু আছিল, মানে কৈ থাকে তাকে আৰু সৰু আছিল আৰু এতিয়া যাব নোৱাৰা এতিয়াতো সি ডাঙৰ হ'ল। এতিয়া ওলাই যাব পাৰোঁ দহ বছৰ আপ হ'ল এতিয়া পাৰি আৰু ভয় নাই আৰু এতিয়া যাব। আৰু আমাৰ মাই নাই কি আজিলৈকে ক'তো যায়ে পোৱা নাই নহয়, এই কলেজত ট্ৰিপ বিলাক আহিছিল তাত তো যাব নিদোও আমি।
অ'।
কলেজত ট্ৰিপত মনালী মানে কৈছিল যাবৰ কাৰণে, কলেজৰ পৰা ষোল্ল হাজাৰকে দিব লাগে পইচা।
উম।
তাৰ পিছত এ যোৱাই নহ'ল।
অ'।
কলেজৰ ট্ৰিপত তাই তাকে কৈছে তোমাৰ লগৰ লগতে যাম দিয়া মই আৰু অকলেতো যাবই নিদিয়া।
এ ঠিকে আছে ছোৱালী মানুহ আজিকালি এনে দিন দিনকাল বেয়া।
তাকে মনালি লৈকে যাব গোটেই ক প্ৰফেচাৰ গৈছে তথাপি এন যাব নিদিলোঁ কাৰণ কিয় কিবা বেয়া হ'লে কোনে চাব।
তাকেইটো ছোৱালী মানুহ ন' নিজৰ হেৰি এটা গাইড এটা বেলেগ কথা। নিজৰ গাৰ্জেন এটাৰ লগত যোৱা। তেতিয়াহ'লে টেনচন নাই আৰু অকলে আৰু উম।
বহুত হেৰি হয়, তাকে মই হেৰি ভাবি আছোঁ, ৰাতিপুৱা উঠা কথাটোৱে চিন্তা কৰি আছো ৰবা।
মই সাৰ নাপাওঁ, মোৰ মানে কি হয় বাবুৰ স্কুল থাকিলেই মোৰ মানে লেট হৈ যায়।
এ মইটো সদায় এলাৰ্ম লগাই থওঁ এলাৰ্ম এটা মোবাইলত নহয়, আকৌ দুটা দুটা মোবাইলত এলাৰ্ম লগাই থওঁ। তাৰে পিছতহে তথাপিতো তাৰে মাজত কেতিয়াবা শাহুয়ে মাত দিয়ে। এলাৰ্ম বাজি বাজি বন্ধ হৈ যায়।
অঁ, আমাৰ বাবু নিজে উঠি যায়, সি নিজে উঠি ব্ৰাছ লৈ মোখ ধুুৱে ধুই পেলাই মোক কয়, মা উঠা মা উঠা সেনেকে থাকে মই বোলো ৰবা উ ঠিম ৰ, মানে কি হয়, আমাৰ ৰাতি শুৱাতে দেৰি হৈ যায় যে।
উম, আমাৰো দেৰি হয়।
এতিয়া ধৰা তোমাৰ ভাতহে সোনকাল খাম, খাই পেলাই চবে মোবাইল কেইটা নিতিপিব।
উম।
ইটো চাব, সিটো চাব, টিভি চাব, নিউজ চাব, সেনেকে কৰি মই যদি শুৱা শুৱা দেৰি হব, মোটামুটি তোমাৰ একেবাৰে কম হ'লেও চাৰে বাৰটা বাজিবই।
অঁ।
চাৰে বাৰটা বাজিলে তুমি যদি ছয়টাত উঠিবই লাগে কেইঘণ্টা শুলা?
উম, ময়ো আৰু লাহেকে ভাত বনাম আৰু দিয়ক এতিয়া।
উম। বনাবা ৰ'বা অলপমান টাইম আছে কথা পাতা। উম, অকমান টাইম কথা পাতা তাৰ পিছত বনোৱা, উম উম।
উম।